অ অ এই বেমাৰ আজাৰৰ কাৰণে ক'ত যায় ন।
বেমাৰ আজাৰ কাৰণে ইয়াত নহয় মায়ঙত যাব লাগে।
ক'ত যায়? মায়ঙ নেকি? কি মায়ঙত কি হেৰি আছে মানে তোমাৰ অ হেৰি উম মন্দিৰ আছে নেকি
বনদিন নহয় এটা এটা আপোনাৰ এ কি ক হয়টো এজন ভঢৰিী মানুহ এজন আছে তাৰ ভৰিত ফলওঁত গাত শক্তি আছে মাৰ শক্তিয়ে আছে বোলে এই মানে কৰি দিব পাৰে লীনা একো নিদিয়ে যি বেমাৰ হয় ক্ৰটিক বেমাৰ হলেও কৰি দিব আৰু বেছি ক্ৰিটিকেল হলে আৰু আছে অৰুণাচল প্ৰদেশ তাতেই এটা আছে।
অ কি নহয় তাৰে মোৰ এনে কিবা কিবি বেমাৰ হৈ থাকে আৰু ব নহয় আৰু অ এনে ধৰা এইটো আজিয়ে ল' প্ৰেচাৰ হল এ কালি এটা কিবা এটা হল সেনেকে সৰু সৰা বেমাৰ‌ বুজিলা এ সেই
চাগে বেমাৰ নহয় চাগে চাগে কোনোবাই নজৰ চজৰ দিছে চাগে
অ হ'ব পাৰে।
তোমাক‌ চাগে কিবা কৰি থৈ দিছে মানুহে ইমান বেমাৰ নহয় ইম্পচিবল।
গৈছিলো মোৰ তেনেকে পইচাও অলপ গ'ল দিয়াচোন তাৰ মানে মই হেৰিত গৈছিলো ছয়গাও হা ছয়গাঁৱ যাওঁতে মোক মানুহ এজনে কলে মই মানে দেখালো দুূৰ্গা মন্দিৰ এটাত এজন সাধকে দেখাইছে আ চালে চাই পেলাই কৈছে যে‌ হেৰী ইয়াতে তোমাৰ বোলে কিবা কৰিছে আমি ওলাই দিম নহ'লে বহুত প্ৰবলেম হ'ব টো মোৰ অলপ ভই লাগিল ন টো ভই লাগি মোক কৈছে এতিয়াই‌ তুমি হেৰীত ম ই পইচাটো মনত ন আৰু দাোন দিব লাগ দ য মই এতিয়াই কৰি দিম মই পইচাটো ভয়তে দি দিলো দি দিলে তেওঁ কৈ িক কৰি দিছো মই সেনেকে কৈ সেইটো কথা গকে ন প মই নানো আৰু ব তপিছ
নজৰ নকৰে এইটো চাগে সেইটো কি নজৰ নহয় তোমাক কম কোনোবাই চাগে তোমাক বান্ধিছে
অ
কণ্টিতিবাই মানে মন বোলা বস্তু মই মই কলো তোমাক মই কথাটো শুনি ল প
অ তেনেকে এতিয়া এতিয়া হেৰিত যাব লাগে নেকি তেতিয়াহলে এই তাতে তোমাৰ মায়ঙত যাব লাগিব?
মায়ে মত নহয় তুমি এটা কাম কৰিব পাৰে বা আমাৰ কামাখ্যান্দিৰৰ যিটো মেইন পুজাৰি হয়
হ হ হ
ফডাৰ হয় তাৰ জেন ফডাৰ বহুত খাৰ আছে
আচ্ছা
যেতিয়া কামাখ্যা মন্দিৰ কৰি কৰিছিল ইয়াৰ গ্ৰণ্ড ফাদাৰ
অহ
অ ইয়াত কলে তুমি ইয়াৰ পৰা কিবা চাগে পাব পাৰা। মই কেইজনক ৰেফাৰেঞ্চ কৰিছিলো। নি সিহঁতে কৈছিল হাতত তিনি চাৰিবাৰ পিছত ভাত ভৰি ভৰি সিহতক দিছে
অ হয় দিয়া মোৰ তাৰমানে ডাঙৰ বেমাৰ একো নহয় কেতিয়া সৰু সুৰা কিবা কিবা কি হৈ থাকে এতিয়া ধৰা মোৰ এতিয়াই মানুহে ক'বলৈ গ'লে হাঁহিব যে ল' প্ৰেচাৰৰ কাৰণে তাই আৰু ঘৰত আছে নে কিন্তু বুজি নাপালা কথাটো সেনেকুৱা আৰু সেইয়াই আৰু হয় চাগে কিবা কৰিছে নেকি সেই তাকেইটো বৰ দিগদাৰ দেই আজিকালি এইবিলাক
আচ্ছা পানু যে নিজে মানুহকো বিশ্বাস নকৰে
হা
আজিকালি মানুহক নিজকে নিজেও বিশ্বাস নকৰে।
এতিয়া সেইবিলাক আৰু কথা কি যে হব
উপায় নাই আৰু এ মই সেইকাৰণে কৰিছো তেওঁ হনুমানৰ কেতিয়াবা মন্ত্ৰটো সময় পালে পঢ়ো আৰু। এ মোৰ ডিপিত দেখি অ মোৰ ডিপিত দেখি পাই মই স হনুমানকে ৰাখি থৈ দিও আৰু কি কৰিবা নহ'লে আৰু মই ভগৱানৰ ওপৰতে এৰিছো আৰু বুজিলা
মানুহে আজিকালি ভগৱান এৰি ভগৱানত ভগৱানে আজিকালি মাকক এইটো হত কালিও লাই
নহলে মই কি কৰো মইতো এইবিলাক একো নাজানো ন হয়নে নহয় কোৱা। একো নাজানো মই কি কৰো তে তেতিয়া হলে মই এইবিলাকৰ বিষয়ে একোৱে নাজানো সেনেকুৱা কথা আৰু আৰু মানুহজনে মোক কলেও কৰি দিছো যোৱা সেনেকে কৈছে এয়া কি ক'ম আৰু হা
একদিনিট কৰি দিছে
অ মোক কৈছে কোনোবাই কিবা ঘৰত কৰি থৈছে তোমাৰ সেইটো মই ওলাই দিম ইয়াতে মোক ইমান হেজাৰ টকা দিয়া। মই দিলো তাৰ পিছত সি বহুত সময় কিবা কিবি কৰি কৰি পেলাই একদিনতে সেই হেৰি দেৱী দুৰ্গা মনা তাৰ পৰা কিবা এটা ওলাই আনি পেলাই মোক দেখাই দিছে এনেকে এতিয়া মই ভগৱানক বিশ্বাস কৰো কাৰণে মই তাকে মানি লৈছো ন সেইটো কথা আৰু আৰু মই এটা কথা ভাবো দেৱী আছে যদি দেৱীৰ আগত ইমান মিছা কথা কবনে কি কওঁ আৰু সেইটো কথা সেনেকুৱা আৰু
আজিকালি মানুহেতো চব এইবিলাকে চলি আছে।
অ নাজানো আৰু মই মানে ভগৱানৰ পৰা অ অ
সেয়ে আৰু ম মই মুঠৰে ভগৱানৰ ওপৰত মই এৰি দিছো আৰু নহলে কি কৰিবা আৰু
সেইটে ভাল এইটো বহুত দিগদাৰ আজিকালি লাইফ চুৰ কও
উম। এইটো কথা আৰু এতিয়া এতিয়া ধৰ বাহিৰত যাম ভাত পানীতো খাবই লাগিব কৰবাত হয়যনে নহয়? এতিয়া ধৰা আলহী এতিয়া চাপজ মই আলহী তাত গ'লো চবৰে ঘৰত আৰু একো নাখাম নেকি হয়নে নহয় কোৱা
হয় হয়। মানুহে বেয়া পাব নাখায় দেখি
সেইটো কথা আৰু এতিয়া চবৰে ঘৰত আৰু নাখাম নেকি কিন্তু কাৰ মনত কি আছে নাজানা নহয়।
আজিকালি মানুহৰ মাইটত কি চলি আছ
উম সেইটো আৰু কি কৰিম আৰু উপায় নাই ।
বাকি হনুমান চালিচা পুৰিছে নাই আৰু মান চাইড কৰিত
কি হয় কি হয় এইবিলাক মই নাজানো মই ইমান এইবিলাকৰ বিষয়ে নাজানো ত' মই মানে হনুমান চালিচাটোৱে মই শনিবাৰে শনিবাৰে পঢ়িম বুলি ভাবিছো আৰু নাইবা গায়ক নাইবা গায়ত্ৰী মন্ত্ৰত । কৰিম বুলি ভাবিছো।
হনুমান চালিচা ডেইলি পঢ়া শিৱ চালিচা ডেইলি পঢ়া গায়ত্ৰী মন্ত্ৰ ডেইলি পঢ়া ডেইলি খালি শনিবাৰ শনিবাৰ নহয়। খেলিব শনিবাৰ শনিবাৰ পঢ়ি কি লাভ হ'ব? মানুহেতো পূজা ত একবাৰ কৰে নীকি হনুমান মন্দিৰ সপ্তাহত এদিন মংগলবাৰ ডেইলী
অ হয় দিয়া ডেইলি ৰাতিপুৱা গাটো ধুই উঠি কৰিম ন ঠিকে কৈছা অঁ সেইটো আৰু মই মানে ভাবো আৰু যদি মন্ত্ৰৰ পাৱাৰ হয় মইওতো মন্ত্ৰটোৱে পঢ়ি আছো হয় নে নহয়। সেই ৰক্ষা কৰিব আৰু অ সেইটো আৰু অ সেইটো আৰু-
ব মনটৰ দি কৰে ন মানুহ কিবা ঘৰ ললে কিবা পূজা কৰিলে ঘৰত চব ন পজা ভগৱান হ'ল মন্ত্ৰ মন্ত্ৰ নিদিলে ভগৱান পূজাই নহ'ব।
হয় দিয়া ঠিকে কৈছা
সেইটো আৰু বহুত এইবিলাক কিবা ভাবিলে মানে উ মাথা চটা নষ্ট হৈ যায় মইলো হবতে আৰু বাদ দিছো আৰু কি কৰিবা আৰু তেনেকে তুমি জানা নেকিন এইবিলাক অ
আমাৰ ঘৰৰ পৰা কিনি ভাবা
মানে মই ভাবো আৰু কোনোবাই জানক এতিয়া মই একো না জানো বাৰু কোনোবাই জানক নাজানক কিন্তু মানুহৰ অন্যায় কৰিব নাপায় মই ভাবো আৰু অন্যায় কৰিলে ভগৱানেও সেইটোত চাথ নিদিয়ে কিন্তু কাৰোবাৰ যদি তুমি উপকাৰৰ কাৰণে কৰিছা সেইটো বেলেগ হ'ব ন হয়নে নহয়। কিন্তু কাৰোবাৰ বেয়া ভাবিলে সেইটো ভগৱানেও চাপ নিদিব সেইটো কথা আৰু
আজিকালি কালি আগত এনেকে নচলে উল্টা হৈ গ
মানে কাৰোবাৰ উপকাৰ কাৰণে কৰিলে কৰিব লাগে।
তুমি চাগে যোৱা বছৰ নিউজ শুনিছিলা নেকি অ ডাঙৰ এটা কেছ এটা হৈছিল।
উম
উ বহুত ডাঙৰ কেছ হৈছিল
অ আচ্ছা আ আচ্ছা
মানে এটা আগ বিজনেছ মানক পূজা কৰিব দিছিলে ত বিজনেচ লছ হৈ আছিলে আৰু যিটো বিজনেচ মেন আছিল বাহিৰৰ পইছে তেলীৰ
হয় হয় হয়।
এ আগৰি কলে যে তোমাক এটা মাইকী মানুহ আনি দিব লাগিব আনমেৰিড মাইকী মানুহ। আনি ভোটেল আনি তা ধৰিদিব লাগিব তাক
এ দেেেতৰিি
তাৰপিছত সেই বিজনেচমেন টো এটা মাইকী মানুহ পালেি মেলা সৰু আহিছে একলা আহিছেি তাক অলপ মাত চত খুৱাই দিলে খুৱাই তব আনিলে ব তাকে বুলি দিলে বুলি চলে দিলে পুজ চুজ কৰিিলে ত বিছছ প কুছিক কেি পুজাৰগে ত ধৰা পিল পুলি ধৰিলে কাক কাটি সবচ ত আহি একদম হাগামৰ হৈ গৈ যোৱা বস্তু
অ কিন্তু মই মানে কি ভাবো জানানে কাৰোবাৰ অন্যায় কৰি এটা ভাল হ'ব নোৱাৰে নহয় হয়নে নহয় কোৱা আছ শন কাৰোবাৰ অপকাৰ কৰি জানো ভাল হব পাৰে
এতিয়া মানুহে যোনে মজবুৰি মজবুত কৰিব লাগে তে কৰিব পাৰিব এ এনে এনে তাক কৰি লাভ নাই বেখ মানে ভাবা যে কি চিৰিয়াচ কণ্ডিচন হয় তাক কৰিবই লাগিব অভিয়াচলি এইটো কাম কৰিবই এইটো
উম নাজানো আৰু কি হয় উ
ল্ৰটিক চল আছে
উম মই জাষ্ট মোৰ ভাব টোহে কৈছো আৰু
ব এইবমান চিন্তা কৰিব নালাগে মই যেনেক কৈছো তিনিবাৰ দি ডেইি ডেইলি কৰি থাকা তেতিয়া মন চাবাু চি তুমি নিজো ক'বা ঠিক কি কৈছ তি
হেৰিতটো লগাই দিওঁ হনুমানন্তৰ মানে এই স্তৱকতটো লগাই দিওঁ বা গায়ত্ৰী মন্ত্ৰ লগাই দিওঁ মানে নাজানো মই তেতিয়া কিব এটাছে ফিল কৰো সেইটোৱে আৰু তেনেকাা
আৰু এটা কথা যে কি মন্ত্ৰকেইটা ডিপিত লগাব নালাগে বহুত বেয়া কথা
হা
মানুহে আজিকালি লিপিত মন্ত্ৰ লগাই দিয়ে ভগৱানৰ ফটো লগাব পাৰিব নপু বনঞ্চোৱা কেইটাবিলাক টিপি লগব নালাগে
আচ্ছা
মই মানে অলপ সহজ সৰল টাইপৰ হয় আৰু তেনেকে আৰু
ম গম পাইছো কথা পাতিও গম পাইছো ।
উম । আৰু নাজানো মোৰ দেউতাৰো ৰিচেন্টলি হেৰি হৈছিলে ত তেনেকে আৰু ম ভগৱানকে প্ৰে কৰি হৈছে আৰু বৰ্তমানলৈ ভগৱানৰ কৃপাত তালে আছে তেখেত তেনেকে
খেল যোনে মানুহে ভগৱানক চকু বন্ধু কৰি ট্ৰাষ্ট কৰে ভগৱততাৰ লগত থাকিবই
স তেনেকে আৰু চলি আছো দিয়া উম উম হম আৰু তোমালোকে ৰাতি খানা কেতি কয়া কোৱা কোৱা
মতে তিয়া ওলাম অলপ পিছত গৈ খানা চানা বনাম তাৰ পাছত মোৰ ঘৰটোা ধৰো দহগ এটা আছে তাৰ কাৰণে খানা বনাব লাগিব
অ আচ্ছা তে দগৰ কাৰণেতো তুমি মিতে আনিবই লাগিব মাংস
এ চিকেন ডেইলি আছে ত চিকেন পুজ আছে
অ
উ
ডাঙৰ কুকুৰ নেকি ডাঙৰ
ছেভেন মান্থ হৈ হৈছে ডাঙৰ হোৱা ননা হ'ব লাহে লাহোত খোৱা হ'ল
ইঞ্জেকচন দিয়া নে
অ চোন ব তেনেট ইন্ঞ্চুৰন্স মেডিকেল ইন্ঞ্চুুৰ চব আছে কাৰ ম মত
অ নহয় ইন্জেকচন চিঞ্জেকচন দিছা ন
নাই ন ভেকচিন চাৰিটা কমপ্লিট
অ আচ্ছা আচ্ছা অ
এইবিলাক চব তাৰ ওপৰত মানে ফুল কয়াৰ হয়
এবাৰ কি